শুনা পাইছেনে?
অ শুনিছোঁ শুনিছোঁ, মোৰ মাতটো গৈছে ন ভালদৰে?
এতিয়া আহিছে, মোৰটো ভালকে গৈছেনে মাতটো? ঠিক আছে তাৰপিছত হেৰী কি কৰি আছে কৱক?
মই আপোনাৰ হেৰী এই পথাৰৰ ওচৰলে আহি আছিলোঁ।
অ কিয় বা?
এই আপোনাৰ এই অলপ সাৰ দিবলে হ'ল মানে।
কি সাৰ দিছে এই আপোনাৰ হেৰী নে কি ইউৰিয়া নেকি?
নাই নহয় নহয় মই সেইবিলাক ইউজ নকৰোঁ নহয় এই আপোনাৰ গোবৰ সাৰ। গোবৰ গোবৰ।
গোবৰ সাৰ গোবৰ সাৰ নে কেঁচু সাৰ?
এই গোবৰ মানে অলপ মানে ছেটিয়াই ছেটিয়াই দিব লৈছোঁ মানে এ আপোনাৰ যোনটো গৰু গোবৰ হয় হয় শুকান গোবৰ অহ।
আচ্ছা বহুত ভাল কাম কৰিছে দেখোন। কি মই একো কৰা নাই মই এনেই আছিলোঁ আপোনাৰ লগতে কথা পাতো বুলি ভাবিলো। তাপা আপুনি গোবৰ ছটিয়াই আছে মানে হেৰী নেকি এইটো কি বুলি কয় কিবা খেতি লগাইছে নেকি?
খেতি খেতি এই আপোনাৰ এনেকে হেৰী এই লাই তাপা এইবিলাক পাচলিবোৰ মানে আপোনাৰ মাটি তলৰ বোলো সাৰুৱা কৰি দিওঁ।
অহ অহ।
মানে গোবৰ ছেটিয়ালে বহুত হেৰী হয় যে মাটিটো মানে বহুত গোবৰে, উম।
উম মানে ঘৰতে খাবলে আৰু মই মইটো ইউছ কৰোঁ মই বহুত ইউছ কৰোঁ আপোনাৰ মই লগতে হেৰীও ইউছ কৰোঁ অলপ অলপ মানে অকমান ৰাসায়নিক সাৰো ইউছ কৰি দিওঁ কেতিয়াবা কেতিয়াবা, এনে আপুনি ৰাসায়নিক কিয় ইউছ নকৰে বাৰু?
মানে কি হয় ৰাসায়নিক মানে কিয় নাজানো মোৰ মানে বেছিকে মানে এইবিলাক যোনবিলাক জৈৱিক কে পাওঁ বা যোনখিনি নেচাৰৰ পৰা পাওঁ সেইখিনিয়ে ভাল লাগে মানে ৰাসায়নিক সাৰবোৰ মানে মো অ ভাল নাই কিবা এটা মোৰ এনেকুৱা লাগে যেন আহ দি দিলোঁ ৰাসায়নিক সাৰটো পাচলিটো যেন বা বেয়া হ'ব বা আমাৰ শৰীৰৰ কাৰণে অনিষ্ট কৰিব সেইবোৰ ভাবি মেলিয়ে মানে নিদো আৰু।
সেইটোতো হয় বাৰু আপোনাৰ আ ধৰি লৱক যোনবিলাক ৰা ৰাসায়নিক সাৰ থাকে আমাৰ শৰীৰতটো উম এটা ডাঙৰ প্ৰভাৱ পেলাই বাৰু সি। নেপেলোৱাকে নাথাকে একচলি আ আপুনি যোনটো ক'লে আপুনি গোবৰ সাৰটো ইউছ কৰে ন? তো গোবৰটো আপোনাৰ বহুত ক্ষেত্ৰত ভাল হয় দেই মই আপোনাৰ এক নম্বৰতে সেই গোবৰটো মানে দিছে সেইটো পুৰা হেৰি হয় ন উ পুৰা প্ৰকৃতিৰ বস্তু মানে ধৰি লওক দি হেৰি হৈ যায় ন মাটিৰ কোনো ক্ষতি নকৰে সাৰ সাৰতো আছেই সাৰতো আছে হয় নে নহয়। আৰু। এনেকুৱা এনেকুৱা নহয় যে যোনবিলাক ইউৰিয়া পটাছ সেইবিলাক দিছে তাত কেমিকেলছ থাকে। কেমিকেলছ ইয়াত নাথাকেটো ই মানে আপোনাৰ অ', হেৰি বিলাক মাটিত তেতিয়া ধৰি লওক এনেকুৱা যেদি দিছে কিছুমান আপোনাৰ অ', পলসুৱা মাটি বিলাকত কি থাকে এটা তৰফ থাকে ন মাটিৰ তৰফ তৰফ থাকে তাতে সিউ মাছ ফৰম হয় সিউ মাছ কিবা কিবি এনেকুৱা ধৰণৰ আগতে চাইন্সৰ কিতাপ চায়ন্সত পাইছিলোঁ বাৰু সেইটো কাৰণে ক'ব পাৰিছোঁ আৰু মনত আছে আৰু অলপ অলপ ত হিউ মাছ কৰম হয় হিউ মাছৰ অ', পিছত মানে সেই বস্তুতটো মাতি পলপুৱা মাটি কিবা মাটি এনেকে গছ যে তৰব বিলাক ত সেই তৰব বিলাকৰ ওপৰত সেই গোবৰৰ যোনটো প্ৰভাৱ পৰে সেইটো মানে উল্লেখনীয় প্ৰভাৱ পৰে ঠিক আছে। তাত মানে যোনবিলাক আহ এতিয়া সাৰৰ যোনবিলাক এতিয়া সাৰৰ যোনবিলাক অনুজীৱ থাকে অনুজীৱ মানে বেকে থাকে সেইবিলাকও মানে মাৰি নেপেলায় গোবৰটোৱে অ' ফৰ এক্জাম্পল এ ডাঙৰ, ডাঙৰ এইটো অনুজীৱ বুলি নহয় ডাঙৰ এটা বস্তু উঠাই কৈছো কেঁচু যোনটো থাকে
হয়, হয়।
কেঁচু চেঁচু বিলাক যে থাকে কেঁচু কুমতি সেই সিহঁতি কি কৰে সিহঁতি এতিয়া ধান ৰোৱা টাইমত বা হেৰি ভ মানে মাটিডৰাত যদি আপুনি আহ সেই গোবৰ চোবৰ দি থয় সেই গোবৰবিলাক আপোনাৰ সেই এ কেঁচু বিলাক তাতে জীয়াই থাকিব গোৰ বিলাকৰ হেৰিয়াত গোবৰ বিলাকৰ মাজতে সোমাই আৰু কেঁচু বিলাকে কৰে কি তাত খান্দি খানি অ', মান মানে মাটিৰ তলত নাইট্ৰজেনৰ যোনটো অ', হেৰি লাগে ন নাইট্ৰজেনৰ যোনটো কণ্টিটি লাগে সেই বস্তুতটো
হয়।
গাতত সোমাই থকাত সহায় কৰে তাৰ কাৰণে মানে লাভ হয় এতিয়া আৰু মাটিডৰাৰত বেছি খেতি ভাল হয় নে ন।
হয়, হয়।
ত সেই বস্তুটো গোবৰ সাৰে মানে বহুত ভালকে দিয়ে উম।
আৰু গোবৰটো মানে আপোনাৰ সেইটো ক্ষেত্ৰতে নাই আৰু আপোনাৰ এইটো ইন্ধনৰ ক্ষেত্ৰতো বহুত সহায় কৰে আপুনি গোবৰ গেছ ইউজ কৰি পাইছে নাই এ গোবৰ গেছৰ এইটো যোনটো প্ৰক্ৰিয়াটো কৰিছে অ', আমাৰ ঘৰত কৰা নাই হয়, হয় এই আমাৰ ঘৰৰ ওচৰৰে মানে মানুহ এঘৰ। এনেকে এইটো পদ্ধতি মানে ইন্ধনটো কৰি থৈছে বা এ এহঁতৰ ইভাগে এল পি জি নিকিনিলেও হৈ যায় মানে।
উম, উম উ কিন্তু এই গোবৰ গেছটো মানে চলে কিন্তু আপোনাৰ প্ৰব্লেম আছে স সেইটো অলপ এক বন্ধা মাৰে বু মেন ন।
হয় হয় এটা খালী ৰিক্সো এটা আছে এইটো কাৰ্বন মনঅক্সাইডৰ এইটো মন অক্সাইডে আছিলে ন মোৰ অলপ খেলি মেলি হৈছে মোৰ মানে ইমান অ কি আছিলে
গোবৰত আপোনাৰ হেৰি থাকে ন মিথেন থাকে মিথেনটো।
অ মিথেন মিথেন মিথেন ঠিকে কৈছা ঠিকে কৈছা আৰু এই গে গেছটোতো স্বাস্থ্যৰ কাৰণেটো বহুত হেৰি আছে মানে মানুহ ডেত ব ডেতে হৈ যাব।
মানে নাই এটো নহয় এটো আপোনাৰ কেঁচা গোবৰতহে থাকে।
কেঁচা গোবৰত থাকে ন অ হয় নেকি অ মোৰ মানে ইমান ভালদৰে নাজানো মানে ভালেই হ'ল দিয়ক শিকি ললো কিবা এটা অ অ
মই মই আপোনাৰ আগতে চাই মানে বিজ্ঞানৰ কিতাপখনত পাইছিলো আৰু সে- টো কাৰণে মনত আছে আগতে আপোনাৰ কোৱেচোন আহে টো গা মানে গোবৰত কি গেছ থাকে বুলি উম তাৰপিছত হেৰি মানে কৈ মই কৈ আছিলো যে হেৰিটো ৰাসায়নিক সাৰটো কিয় ইউজ নকৰে বুলি
উম
মানে মই ভাবো মানে ৰাসায়নিক সাৰটো আপোনাৰ এ যিহেতু ক'লো ন যেনেকে গোবৰে আপোনাৰ মাটিত থকা কেঁচু চেচু অনুজীৱ এইবিলাকক মানে আহ জীয়াই ৰখাত সহায় কৰে কিন্তু ৰাসায়নিক সাৰৰ প্ৰভাৱে সিহঁতক মানে অনুজীৱ বিলাক অলপ ধ্বংসও কৰে মানে মা মৃত্যুৰ মুুখত পেলাই ত' তাৰ ফলত মাটিডৰা মানে এ ভাল নহয় মানে ঠিক আছে।
অ সেইটো হয় মানে মাটিটো নষ্ট কৰি পেলাই মানে। সেই বুলি ক'ব লাগিব বা তাত থকা যিবিলাক অনুজীৱ বা সেই খিনি বা ধ্বংস কৰি দিয়ে। আৰু এইখিনি আচলতে লাগে। কাৰণ অহ অকল আহ কিছুমান ভাল অনুজীৱো থাকে ন। মানে যিবিলাকে সহায় কৰে সেইবিলাক যদি যদি মাৰি পেলাই তেতিয়াতো উদ্ভিদবোৰতো তিতি জীয়াই থাকিব নোৱাৰিব বা কিবা অভাৱ পাব পাৰে কাৰণ অ আই মই মানে যিমানখিনি আৰু
উম
মানে কৈছো আপোনাৰ এ কি কয় এইবিলাক অনুজীৱ বা এইবিলাকত বহুত পৰিমাণে হেৰি থাকে কি কয়
উম
এ ভিটামিন হওক বা এনেকুৱা এনেকুৱা যিবিলাক আৰু উদ্ভিদৰ প্ৰয়োজন হয় আৰু সেইবিলাকে যদি মৰি যায় তেতিয়াহ'লে এইটো উদ্ভিদ জোপাটো থাকিব নোৱাৰিব জীয়াই থাকিব নোৱাৰিব বা আমা- বডিটো মানুহৰ বডিটোওতো বহুত কিছুমান হেৰি থাকে অনুজীৱবো সেইবিলাকে যদি ভাল অনু বোৰ যাতে মৰি যায় মানুহ এটাও জীয়াই থাকিবলে প্ৰব্লেম হ'ব। সে অ তেনে ক্ষেত্ৰত ৰাসায়নিক সাৰ মানে ইউজ কৰিব নালাগে নহয় জানো আপোনাক কোৱা মতে উম আৰু মও বাৰু ইউজ নকৰো বাৰু। আৰু যিমান বাৰু আ গোৱৰ টোৱে ইউজ কৰিব চাম আৰু য- যদি নহ'লে বেলেগ হয় আৰু আছে নেকি বেলেগ কিবা ইউজ কৰিব পৰা?
বেলেগ তেনেকুৱা আপোনাৰ নাই গোবৰৰ পৰা আপুনি কেঁচু সাৰ বনাব পাৰে কেঁচু সাৰটো আছে। গোবৰৰ পৰা একচুৱেলি এ গোবৰৰ পৰা বহুত কাম কৰিব পাৰে যেনেকে কলে কিন্তু মই ভাবো আপুনি গোবৰটোৰ এ মানে ভাল দিশটো বহুত আছে বহুত ভাল দিশ কাৰণ প্ৰাকৃতিক বস্তু বস্তু হয় ন, কিন্তু ইয়াৰ আপোনাৰ দুটা, এটা বেয়া দিশো আছে সেইটোও আপুনি জানি লওক মই কৈ দিছো শুনক। আপোনাৰ আহ মানে ধৰি লওক আহ এতিয়া চাওক যদি এতিয়া বহুত মানে দম কৰি থৈ দিয়া না ক'ৰবাত। গোবৰ এনেকে মানে গাঁৱৰ গাঁৱত কি কৰে এতিয়া গোবৰ এনেকে দম কৰি-কৰি থৈ দিয়ে এটা জেগাত না। গোবৰ পেলাবলৈ সদায় সদায়তো সদায় গোবৰ ওলাই সিহঁতৰ। হয় নাই? সদায় গোবৰ ওলাই? তহ তেতিয়া মানে কি কৰে মানুহ বিলাকে গোবৰবোৰ দমাই থৈ দিয়ে এইটো কিন্তু তাৰ ফলত কি হয় তাৰ পৰা গেলা গোন্ধ ওলাই এইবিলাক কেৰেলোৱা-চেৰেলোৱা আহে মানুহৰ ঘৰলৈ পোক বীজণুবোৰ আহিব হয় নে নহয়? ওচৰে-পাজৰে থাকিলেতো। গোন্ধত আপোনাৰ এ বেলেগ বীজাণু-চিজানু সোমাবহি মানুহৰ ঘৰত। হয় নে নহয়? সেইটো কাৰণে অলপ প্ৰব্লেম আৰু মই সেইটো এটা প্ৰব্লেম বুলি ভাবোঁ কাৰণ মই আগতে পাইছোঁ। মানে মোৰ ঘৰৰ কিনাৰত মানে আগতে পুৰা গোবৰ মানে দম কৰি থৈ দিয়া থাকে। তাৰ কাৰণে মানে গেলা-গেলা গোন্ধ পাওঁ মানে, অশান্তি পাওঁ মানে, নিজে অশান্তি
উম! এনে ক্ষেত্ৰত কাম এটা কৰিব লাগে মানে যদি গোবৰ বা কিবা যদি থব হয় মানে ঘৰৰ ওচৰত থ'বই নালাগে পৰাপক্ষত এটা মানে কিছুমান হেৰি থাকে ন অঁ অলপ ধৰণীয়া পথাৰ আহিব অলপ য'ত মানুহ-চানুহ নাযায় বা গৰু-ছাগলী নাযায় বা এনেকুৱা ঠাইত মানে তাত থব পাৰে আৰু মানে কি দেই অকল গোবৰে কিন্তু আৰু এটা কাম কৰে এইবোৰ এই ঘৰৰ ছাল বনোৱাত, ঘৰৰ বেৰ-বেৰ মানে মচুতেটো গোবৰ ইউজ কৰে আৰু সেইটো কিন্তু বৰ ভাল দেই। উম! কিমান বহুত লাষ্টিং কৰোৱাই ন?
হয়, বহুত দিন কৰে সেইটো আপোনাৰ আমাৰ এতিয়াও ভঁৰাল ঘৰ আপোনাৰ গোবৰেৰে লেপি থোৱা আছে এতিয়াও আপোনাৰ তেনেকেই হেৰি হৈ আছে এতিয়ালৈকে আপোনাৰ সেইটো আৰু বহুত দিন চলি যাব আৰু দুবছৰ, তিনিবছৰ আৰামত পাঁচ বছৰ মান চলি যাব।
হয়-হয়, অঁ ধুনীয়াকে চলিব কাৰণ বহুত মজবুত হয় আৰু পাঁচ বছৰ কি তাতকে বেছি চলিলেও কম নচলে মানে। মানে কি হয় বহুত মজবুত হয় ঘৰটো। অকল সুদা মাটিয়ে মানে সেইটো কেপাচিটি নাই এইটো মোক বোধে সেইটো চাগে আঠা হিচাপে কাম কৰে নেকি গোবৰটো।
গোবৰটো ময়ো গ'ম নাপাওঁ সেইটো কি হিচাপত কাম কৰে কিন্তু এতিয়া আগৰ দিনত মানুহৰ যিমান ঘৰ আছিলে মানুহৰ যোনবিলাক ঘৰ মানে মানুহ থকা ঘৰ তাৰপিছত আকৌ আপোনাৰ ভঁৰাল ঘৰতো কথা সকলোৱে মই নিজৰ ঘৰতে লগাই থৈছো আকৌ কিছুমানে দোকান-চোকান যাব নাই দোকান-দোকানৰ ঘৰবিলাক চবতে মানে একদম হেৰিয়ে লেপি থোৱা থাকে, গোবৰে লেপি থোৱা থাকে।
সেইটো হয় সেইটোৱে আৰু চাগেটো আহ আহ এইটো হ'ব পাৰে, নেচাৰ ফ্ৰেণ্ডলি হ'ব পাৰে। হয়ে বাৰু গোবৰটোতো হ'বই উম আৰু তাৰপিছত- চাগে এবজৰ্ কৰা কেপাচিটি বহুত থাকিব পাৰে আৰু চাবচোন কেঁচা ঘৰত এনেকুৱা- কেঁচা ঘৰ বুলিয়ে কৈছো আৰু এতিয়া, মানে গোবৰৰ ঘৰ বা এইবিলাকত- অ সোমাই থাকি ভাল লাগে মানে ভিতৰতো ঠাণ্ডা হৈ থাকে পুৰা। উম, উম গোবৰ বহুত উপকাৰী। আপোনাৰ পৰা কিছুমান কথা বুজি পালো বাৰু মই এই-
উম মানে ই গোবৰৰ বিষয়ে মানে হেৰি আৰু আপুনিতো জানেই- কৰিয়ে থাকে গোবৰ বিষয়ে-
মানে ব্যৱহাৰটো জানো কিন্তু আপুনি আহ ভিতৰৰ ভিতৰত যিবিলাক কথা ক'লে- অ এইবিলাক ভাল লাগিলে মানে জানি।
হয় হয় মানে এইটো আৰু মেইনলি আপোনাৰ- পৰো কেনেকে ব্যৱহাৰ কৰিছে সেইটো ওপৰত ডিপেণ্ড কৰে, এতিয়া- আপুনি যদি ঘৰৰ কিনাৰত দম কৰি নথয় বা পৰিবেশৰ বা নিজৰ লগতে- বেলেগৰ যেতিয়াও নিষ্ট সাধন নকৰে, আহ তেতিয়া মানে- প্ৰব্লেম নহয় আৰু এতিয়া যোনটো মই ক'লো যে সেইটো অকল নিজৰেতটো অপকাৰ নহয় টো- ঘৰৰ কিনাৰ মানুহবিলাকৰতো উপকাৰ হয়।
ঠিকেই কৈছে ঠিকেই কৈছে। হয় হয় অ তে হেৰি দিয়ক এই মই মানে ভাবিছিলো- পথাৰলৈ যোৱা কথা আছে মানে, ত ভাবিছো- অঁহ অলপ দেৰি হৈ গৈছে, অ হ'ব নহ'লে দিয়ক মই - আকৌ এবাৰ ফোন কৰিব?
পথাত কি গোবৰ পেলাব জাই নেকি?
অ এই পথাল লকে সেই ওলাই মেলি যাওঁ আৰু মানে এইটো কান্দত এইটো ললোৱেই মানে। উঠাই মেলি যাওঁ আৰু এতিয়া সেইখিনি, উম ঠিক আছে। হ'ব হ'ব দিয়ক ফোন কৰিম মই, উম উম।